হেল্ল?
অ শুনিছা?
অ শুনিছো।
কি কৰিছা? অ ময়ো শুনিছো দিয়া।
অ' ভাত, ভাত পানী খাই লৈ এনেই বহি আছো।
উম। ভাত খোৱা নাই দিয়া, এই খাব মন যোৱা নাই গৰমটোতে।
উম, গৰমত।
উম, ভাত পানী বনাই কৈ থৈছো, কিন্তু মনে যোৱা নাই তোমাৰ এতিয়া খাবলৈ, এনে বাহিৰৰ অকণ বতাহ লওঁ বুলি ইমান গৰম, ৰ'দ থাকিব পৰা নাই, উম, ইমান গৰম কিয় পৰিছে জানো বা তোমাৰ ৰাতি দিন ৰ'দৰ ওপৰত ৰ'দ। বেছি ভাগেকে দি থাকে। উম, জুলাই মাহত এনেই কিন্তু আগতে বৰষুণহে দিয়ে বুইছা?
হয়, হয়, উম।
আগষ্টতহে গৈ পেলাই গৰমটো হয়গৈ। এতিয়া চোন তোমাৰ একেবাৰে উম, দিলে, দিলে। উম, নহয় সেইটো কাৰণে গৰমতটো বেছি হৈছে গম পাইছা? তোমাৰ যে বৰ ষুণটো যে দিলে, দিয়াৰ কাৰণে পানীতটো অকণমান হ'ল এতিয়া বুট ৰ'দটো কেনেকুৱা?
কাপো, উম, তাকে, কালিতো আজিতকে কালি বহুত বেছি গৰম।
অ', বহুত বেছি দেই কালি একে ইমান বেয়া লাগিছে থাকি মানে তোমাৰ এটা সময়ত, মানে, তোমাৰ গৰমটো বেছি বেছি হ'লে এনাৰ্জি টো নাইকিয়া হৈ গৈ থাকে গম পালা?
উম।
মানুহবিলাকৰ প্ৰেছাৰটো আপ ডাউন হৈ থাকে হয়।
অ', অ', এইকেইদিন বৰ ভয় পেছাৰ উঠা মানুহৰ কাৰণে।
উম, তোমালোকৰ বোলে দাদাও সেইদিনাখন বেমাৰ হৈছিলে?
অ', প্ৰেছাৰ বহিয়েই গৈছিলেগে।
অ', তাৰপিছত?
তাৰপিছতে হেৰি এই আমাৰ ওচৰৰ বাইদেউহঁতৰ ঘৰত আনি পেলাই প্ৰেছাৰটো জোখালো তাৰ পিছত জোখাওত তে মানে হেৰি দেখালে, এ-এশ সোতৰ দেখুৱালে তলত। তাৰ পিছত সিহঁতৰ ঘৰতে টেবলেট আছিলে কম পাৱাৰ আৰু, দাদাই খোৱা নহয়, তাৰপিছত সেইটো দেখুৱালো খোৱাই পেলাই আকৌ গ'লো গৈ পেলাই ফাৰ্মাচিতত বোলো নাই টেবলেট লৈ যাওঁ বুলি সোমাইছো গাটো বেয়া লাগিলে বুলি ক'লে যে। আকৌ তাতো তেনেকে দেখালো, দেখাই পেলাই এশ বিছ পাইছে তাত।
হে ভগৱান ইমান বাঢ়ি গৈছে, ইয়াতকে বাঢ়িহে গ'ল মানে, ইয়াতকৈ বাঢ়িহে গ'ল মানে তাত গৈ পেলাই।
তাৰ পিছত আকৌ সেই লগে লগে টেবলেট খুৱাই দিছো আৰু। তাৰপিছত যেনিবা এতিয়া আৰু ভাল আৰু।
কমি গ'ল আৰু ন? উম, এই মেচিন এটা কিনি ল'বা, গম পাইছা? অনলাইনতে পাই। আনিলা অ', ভালে কৰিলা নহ'লে, তুমি তেতিয়া সদায় চাবা ৰাতি পুৱাই, যদি মানে অ'
সদায় ৰাতিপুৱা, আজি এতিয়া ৰাতিপুৱা চাইছিলো এবাৰ, দেখালে পচাশী দেখালে।
অ', অ'।
এত-অ', তাৰপিছতে এই অলপ আগত এবাৰ জুখি চাইছো হেৰি প পঞ্চানবৈ দেখুৱাইছে আকৌ।
সেই কিয় বা- বেলেগ বেলেগ দেখাই আছে দেখোন ন? বেলেগ বেলেগ দেখাই আছে মানে তোমাৰ-
অ', নহয়-নহয় ৰাতিপুৱা একে খুব বিচনাত মানে উঠাই নাই, মই তেতিয়াই দেখিছিলো। অঁ', তাৰপিছত- এতিয়া আকৌ হেৰি কৰি পেলাই জুখিলো যে এতিয়া পঞ্চান্নব্বৈ দেখাইছে।
অ', -কিয় বা?
খোৱা-বোৱা কৰাৰ পিছত দেখালো।
উমঁ-উমঁ।
তাকে-তাকে ভাবিছো বোলো এইটো যদি এনেকে থাকে- প্ৰেছাৰৰ টেবলেট খোৱাৰ পিছতো আৰু, অঁ', যদি বাঢ়িয়ে থাকে তেতিয়া আকৌ এবাৰ- ডক্তৰক দেখাব লাগিব, আৰু সিদিনাখনতকে বাৰু কমিছে। সিদিনাখনতকে জিয়ে কমিছে অঁ',।
উমঁ, ভালে হৈছে দিয়া অলপ কমিছে। এতিয়া মানে কি জানা, মানে গৰমটো কাৰণে প্ৰেছাৰটো মানুহৰ হাই হৈ থকা হৈছে গম পাইছা। এনেইতো ইমান প্ৰেছাৰ নহয় মানুহৰ ধুনীয়াকে হেৰিতে থাকে, কিন্তু সেয়া- এতিয়া কি ক'বা প্ৰেছাৰটোহে বেছি মানুহৰ। বেমাৰ'হে হয়। ইফালেও নহয়, সিফালেও নহয় ন'। বহুত এটা অসুবিধা হয় দিয়া।
উমঁ, তাকে।
তাকে কিনো কৰিবা এতিয়া আৰু ন' বেমাৰ বিলাক হৈছে এতিয়া মানুহৰ।
হৈছে-হৈছে। মানুহে নিজে খাব ন' অঁ', -আমাৰ মানে দাদাই কি জানা এই হেৰি যে মাংস- খোৱাটো মানাই কৰিছিল ডক্তৰে নামানে যে খাই যে। খাচি মাংস খাই অঁ',। তা'তে কি হয় জানা মোৰ কিন্ত ঘৰত মাহঁতে ন'- নেখাই। দুবিধ মাংস আনিবলৈও তোমাৰ খৰচটো বাঢ়ি যায়গে দিয়াচোন আমাৰ নিচিনা
সেইটোৱে-সেইটোৱে, উমঁ। নহয়, কি জানা ভকতীয়া মানুহ খিনিয়ে খাচিটোহে খাই, আৰু হাঁহ- টো খাই কিন্তু ন' হাঁহটো খাই আমাৰ এইফালে তোমাৰ ভকতীয়া খিনিয়ে। অ', -প্ৰেছাৰৰ কাৰণে বেয়া। হাঁহটো কি জাননা বিষৰ- কাৰণেও বেয়া গম পাইছা, বিষ হ'লেও তুমি হাঁহৰ মাংসটো খাব নোৱাৰা নহয়। হাঁহৰ মাংসটো খাবলৈ মানে তোমাক মানে হেৰি কৰিয়ে থাকে মানা কৰিয়ে থাকে। উমঁ, সেই-
সেইটো কথা, মাছতো এই নহয় আমাৰ দাদাই মাছো তোমাৰ- মিঠাইয়ও খাব নোৱাৰা হ'ল। আগ- তে গোলা-চোলা খায়, এতিয়া সেয়াও খাব নোৱাৰে প্ৰেছাৰ উঠি যায় এটা গোলা খাই দিলে লগতে প্ৰেছাৰ হায়।
তাৰপিছত আকৌ যদি এৱা গাখীৰটো খাই দৈ গাখীৰটো খালে ক্ষতি নকৰে। এৱা গাখীৰটো যদি খায় তেতিয়াও মানে প্ৰেছাৰটো হাই হৈ যায়। আকৌ তোমাৰ মাছ- যদি একেৰাহে একেলগে দু- পিচ খাই দিলে, আগতে ভাজি মাছ খাই এতিয়া মানে সেইবোৰ খাব নোৱাৰে লগতে প্ৰেছাৰ হাই।
কি জানা, হেৰি হয় মানে প্ৰেছাৰ থাকিলে বেছি তুমি ভিটামিন বস্তু- খাব নোৱাৰা নহয়। এতিয়া মানে দাদাৰ মানে প্ৰেচাৰটো আছে যে বেছি ভি- টামিন বস্তু খাই দিলে দাদাৰ গাটো বেয়া কৰি দিয়ে মানে হাই হৈ যাই গৈ। প্ৰেচাৰটো এনেই হাই হৈ আছে, তা'তে যদি আৰু অলপ হাই হৈ যাই হয় নে নহয়। কিন্ত তোমালোকে খাচী মাংখ খালা চাগৈ সেইটোকাৰণে দাদা মানে- প্ৰেচাৰটো বেছি বাৰি গ'ল সেইকাৰণে গাটো বেয়া-বেয়া লাগিলে। এতিয়া ঘৰতে মেচিন- আনি লৈছা বুলিহে তোমালোকৰ এতিয়াৰ সুবিধা হ'ব হয় নে নহয়। মেচিনটোত তোমালোকে চেক কৰি থাকিব পাৰিবা। অ', চেক কৰি দিবা সদায় সদায় চেক কৰি কৰি থাকিবা উম, সেইটোয়ে সদায় চেক কৰিবা আৰু সদায় টেবলেট খোৱাবা মানে কি জানা, প্ৰেছাৰত বোলে যদি তুমি বোলে টেবলেট যদি নোখোৱা পিছত মানে তোমাৰ কিডনী লৈ বহুত বেয়াকৈ মানে এফেক্ট কৰে। কিডনী বোলে বেয়া হৈ যায় মোৰ বায়ে কৈ থাকে। অহ, অহ, মোকো মোৰ বায়ে কৈ থাকে, কৈছে প্ৰেচাৰটোত মানে টেবলেট খালে একো অসুবিধা নাই আমাৰ মাও যে, প্ৰেছাৰ আছে কিন্তু তুমি যদি প্ৰেছাৰত যদি ঔষধ নোখোৱা তেতিয়াহে মানে তোমাৰ মানে প্ৰব্লেমটো হয়। সেইটো কাৰণে ঔষধ খোৱাই থাকিবা গ'ম পাইছা, যিয়ে নহওক প্ৰেছাৰৰ ঔষধ মানে খোৱা বাই নহ'লে মানে বহুত এটা অসুবিধা হৈ যায়।
অসুবিধা হৈ যাবগৈ পিছলৈ, কৈছে তাই কেতিয়াবা চকুতো কৈছে। হেৰি হয় ষ্ট্ৰক হয়, কেতিয়াবা কিডনী টো হয়, আৰু প্ৰেচাৰতো থাকিলে মানুহে গ'ম নেপায়।
অহ, গ'ম নাপায় চব বেয়া হৈ যায়গৈ, আমাৰ বায়ে এতিয়া কয় নহয় তাই মানে সেইয়াত তোমাৰ কিডনী ট্ৰাসপ্লাণ্ট বুলি কয়, সেইটো ডিপাৰ্টমেণ্টতে কৰে যে মেডিকেলত। তোমাৰ বায়ে কৈ থাকে ইমান সৰু সৰু আহে মানে ল'ৰাবিলাক ডেকা ডেকা ল'ৰা। গ'মেই নাপায় বোলে গ'ম পাইছা, প্ৰেছাৰ হৈ হৈ মানে কিডনী টো ফেইল হৈ যায়গৈ। পিছত তোমাৰ কিডনী দান দিব লগা হয় ন' বেলেগে। কিমান তেনেকে আমাৰ মানে মহা এজন উম, উম, ডাইলেচেছ কৰিব লাগিব আমাৰ মহা এজন আছে নহয় তোমাৰ। মাজতে সেয়াত তোমাৰ মানে কি হ'ল তেওঁ মানে চুগাৰো আছিলে, তাৰপিছত চুগাৰ থাকি থাকি কিডনীটো বেয়া হৈ গ'ল। চুগাৰ টো বেয়া হয়, কিডনী বেয়া হ'ল তাৰপিছত ডায়লিচিছ কৰি থাকিলে দুইটা কিডনী বেয়া। এটা কিডনী দান মানে বেলেগক বিচাৰিছিলে মানে ধৰি ল' কিডনীটো ক'ত পোৱা যায় ন' আজিকালি তেওঁ বোলে ঘৰৰ মানুহে দিম বুলি কৈছিলে, দিম বুলি কওঁতে তাৰপিছতে সেই বায়েক নে ভনীয়েকেইজনীয়ে দিম বুলি ক'লে দিম বুলি কৈছিল অলপ দিনৰ পিছতহে মানে অপাৰেচন কৰিব আৰু। কৰোঁতেই মানুহজন ঢুকাই থাকিলে গ'ম পাইছা, ডাইলিচিছ কৰি থাকোতেই মানে আৰু।
কাম নকৰা হৈ গ'লগে।
কাম নকৰা হৈ ন' দুইটা বেয়া হৈ গ'ল, এটা ভালে থাকিলেও তোমাৰ দিয়াচোন যদি তোমাৰ দুই দুইটাই বেয়া হৈ যায় তুমি কেনেকে কি কৰিবা হয়।
কৰিবা উম।
সেইটোয়ে বহুত অসুবিধাত মানে তেওঁ মানে কি হ'ব। ঢুকালে বেয়াও লাগিছে ইমান বয়সো হোৱা নাছিল গ'ম পাইছা! কিন্তু মানুহজন মানে কিডনী মানে ফেইল হ'ল কাৰণে মানুহজন বহুত বেমাৰী হৈ গ'ল গৈ গ'ম পালা!
অ', তো মানুহজন হেৰি হৈ যাব ন' এনি টাইম তোমাৰ ট্ৰিটমেন্টত থাকিব লাগিব, এনিটাইম ডক্টৰৰ ঔষধ খাই থাকিব লাগিব। ডায়লেচিছ কৰা সময়ত বহুত কষ্ট পায় টো মানুহে, ধেমালি নেকি সপ সপ্তাহতে কৰিব লাগে নেকি ডায়েলেচিছ কৰা?
সপ্তাহতে কৰিব লাগে গ'ম পাইছা, কিছুমানৰ পোন্ধৰ দিনত কৰে অ', কিছুমান পোন্ধৰ দিনত কৰে মানে কি জানা তুমি যিমান মানে অৱস্থাতো যেনে কোৱা আৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই সিহঁতৰ মানে হেৰিবিলাক হয়। অপাৰেচন বিলাক হৈ থাকে গ'ম পাইছা? বহুত ডাঙৰ কথা এইবিলাক বুজিছা।
তাকে কিন্ত ছোৱালীজনীয়ে যে দিম বুলি কৈছিলে ন' ছোৱালীজনীওতো এটা সময়লৈ ঘূনীয়া হৈ যোৱা নিছিনা।
বা-বায়েক মানে, মানে বয়স হৈছে তেওঁৰো মানে ধৰি লওঁক, নহয় বায়েক ভনীয়েক জনীয়েনো কেনেকে এতিয়া ককায়েকৰ তেনেকুৱা অৱস্থা দেখে চোৱাচোন। অহ, সেই সেইটোৱে কিন্তু পিছত যে দিলেগৈ আৰু দিম বুলিও ক'লেগৈ, তাৰপিছত সেই অপাৰেচন কৰিব তোমাৰ। উম, সেই তেওঁ মানে কি হ'ল জানা! গ'ল্ড ব্লাডাৰ হ'ল। গ'ল্ড ব্লাডাৰ হৈ বোলে অপাৰচন কৰিলে যে এনেই উইক হৈ আছিলে তাতে গ'ল্ ব্লডাৰ হোৱাৰ কাৰণে অপাৰচন কৰা কাৰণে আৰু মানে বেমাৰী হৈ গ'ল গৈ মানুহজন। অহ', অহ' সেইটোৱে সেইটোৱে।
অহ।
তাকে আৰু গম পাইচা।
অহ। বা যিয়ে নহওঁক মানুহজনৰ-মানুহজনী মানুহজন বাৰু নিজে হেৰি হলেই ন' কিন্তু এই মানুহ গৰাকীও যে হেৰি নহ'ল
উম', উম' তাকে তাকে। এই বেমাৰী হৈ গ'ল আৰু। গম পাইছা মানুহবিলাক মানে, তাকে। বেমাৰী হৈ গ'লেও বহুত
খাদ্য পাতিহে যি সাৰ দিয়া, কেমিকেল থকা খাদ্য মানুহে খায়।
উম, বেমাৰবিলাক বাঢ়ি-বাঢ়ি গৈ আছে যে মানুহৰ। কেনেকে কি কবা বেমাৰবিলাক হ'লে আৰু। দিনক দিনে বাঢ়ি-বাঢ়ি
বাঢ়ি-বাঢ়ি গৈ আছে উম, হয় দিয়া।
এ সেইকাৰণে মানে
আমি এতিয়া এনেকে আছো ন'। আমিও যদি কিবা দেখাবলৈ যাওঁ ডক্তৰৰ ওচৰত, আমাৰতো কিবা-কিবি ওলাব চাগে।
অহ, তাকে-তাকে, তুমি সেইটো কাৰণে চেক কৰি থাকিবা যদি পিছত যাতে কিবা অসুবিধা নহওকঁ, গম পাইছা। মানে ধৰিলোও ইমান মানে চান্স নিদিবা আৰু। মানে যদি মেডিচিন খাবও বিচাৰিছে। উম', উম'। তেনেকে বেছি-বেছি মেডিচিন আনি-আনি থ'বা মানে।
অহ। তাকে আকৌ কালি মাহঁতকো সেয়া, মাহঁতকো জুখিছো নহয়, দেউতাকে মাকেও বোলো পেচা বয়স হৈছে যে এতিয়া, ঠিকে আছে বাৰু মা-দেউতা ঠিকে আছে।
অহ, এতিয়া মাহঁতে কি চেক কৰিছিলে প্ৰেচাৰটো?
দাদাৰটো কমাব পাৰিলে আৰু।
অহ', অহ'।
উম।
তাকে সেইটোকে হেৰি কৰিবা আৰু মানে যিমানে যি নহওঁক মানে তুমি মানে মেডিচিনটো অফ কৰিব নিদিবাই।
অহ', অহ'।
গম পাইছা। এই আগৰ দিনৰ মানুহবিলাকৰ ইমান বেমাৰ নাই গম পাইছা। এতিয়া মানুহবিলাকৰ হে বেমাৰ বেছি, উম খাদ্যতো ভাল আছিলে অহ', অহ' সেইটোৱে সেই
সেইটোৱে কথা। উম', অহ', অহ' দিয়া ঠিকে আছে বাৰু দিয়া। উম, হ'ব দিয়া।